অ, শুনা পাইছা!
উম, বাই কি কৰি আছা?
এয়া, পঢ়াৰ টেবুলত বহি আছো, তুমি?
ময়ো তেনেকে আৰু, পঢ়া টেবুল লৈ বহা নাই, বহিম বুলি ভাবি আছো আৰু।
অঁ। মানে পঢ়িব প
অনলাইনত
অ, বহিম, অনলাইনত ক্লাছ বিলাক মানে দুদিন কৰা নাই যে, জমা হৈ আছে। এইবিলাক গোটেই কমপ্লিট কৰিব লাগিব।
অ, কি চাব্জেক্ট পঢ়িবা আজি?
আজি পঢ়িব লাগিব, বাৰ্বেল ৰিজনিং, তাৰ পিছত ইংলিছ তাৰপিছত আকৌ এ কোৱানটিটিভ, এপ্টিটিউড। সেইবিলাক গোটেই পঢ়িব লাগিব।
আকৌ কাৰেণ্ট এফেয়াৰ্চবিলাক চাব লাগিব। আৰু নতুনো এটা আহিছে, আৰু এটা কিবা এইটো চোৱাই নাই, ডোনীয়াৰ জমা হৈ আছে, এতিয়া মানে মোৰ এক ছেকেনো বহি থকাৰ টাইম নহ'ব।
অঁ নাই নাই কৰা কৰা কৰিব লাগিব এইকেদিন।
উম' তোমাৰ যে পিছত বহুত কেইটা যে জমা হৈ আছিল- দেৰিকে ষ্টাৰ্ট কৰিলা ন ক্লাছ পিছত, এতিয়া কি হ'ল মানে-
মই তিনিটা চাবজেক্ট কভাৰ কৰিলো আৰু- ছয়টা না সাতটা চাবজেক্ট আছে সেইকেইটা আধা আধা যাই পাইছো। ত ইমান মানে কভাৰ কৰিব পৰা নাই সেইকেইটা মানে অলপ ইমান মানে ইম্পৰ্টেন্ট নহয় আৰু। কিন্তু, যোনকেইটা ইম্পৰ্টেন্ট হয় সেইকেইটা মানে পুৰা কভাৰ কৰি লৈছো। কিন্তু মানে ফুল কভাৰ হোৱা নাই এতিয়ালৈকে কাৰণ টাইম লাগিব ন। আৰু পৰীক্ষা তিনিমাহ আগত- তে মানে বন্ধ হৈ যাব এপটো, যে মানে পঢ়াও টাইম দিয়ে ন।
অহ নিদিয়ে নেকি মানে- সিহঁতৰ যিটো টাইম থাকিব আমি সেইটো টাইমলৈকে পিছত আৰু চাব নোৱাৰিম মানে ভিডিঅ'বিলা-
নাই নাই চাব নোৱাৰো, তোমাৰ একেছটো শেষ হৈ যাব।
অও তেতিয়াহ'লে চোন আমি কমপ্লিট কৰিব লাগিব জলদি ন।
হয়।
যাতে আমি আকৌ ৰিপিটো কৰিব পাৰোঁ।
উম'
অঁ' অঁ হয় নেকি, মই গমেই নাপাং মই ভাবিছো লাহে লাহে যাই থাকো এনেতো থাকিয়ে যাব চাগে-
নাই নাই নাথাকে নাথাক-
আৎচ্ছা আৎচ্ছা।
তোমাৰ এক্সেছটো যেতিয়া শেষ হৈ যাব তুমি এপ টো খুলিবই নোৱাৰিবা, পইচা খুজিব। খুলাৰ লগে লগে। সেনেক- কা হৈ যাব মানে। তুমি কি বুলি ভাবিছিলা? পিছতো তোমাক চাব দিব।
অঁ মই ভাবিছো, এইবিলাকো ৰেকৰ্ডড থাকিবই লা- লাহে লাহে যাওঁ আৰু যেতিয়া মন যায়, পিছত চাগে অ থাকি যাব পই- চা অ' চৰি ভিডিঅ' বিলাক।
নাই নাথাকে।
ত' চাই থাকিম লাহে লাহে যিটো বুজি নাপাওঁ ন এনেকেও আহে বুলি।
অঁ' চাহ খালা?
উম' খালো, তুমি?
উম' মইও খালো, আলহী আহিছিলে। মই আমাৰ মানে ঘৰৰ ওচৰৰ বা এজনী হস্পিতেলত ভৰ্ত- তি আছিলে আজি আহিলে যে।
উম হুম'
চাব গৈছিলো আৰু ইয়াতে আহিছিলে চাহ তাহ খাই গ'লে কিবাকে।
অঁ উম'। তোমাৰ পিছে জ্বৰ ভাল পাইছা?
উম' ভাল পাইছোঁ খালি মূৰৰ বিষটো অলপ অলপ আছে। অ' বেমাৰ হৈ আছে মানে কালি ৰাতিপুৱাৰ-
অঁ'
বতৰটো যে চেঞ্জ হৈছে অলপ সেইকাৰণে বৰষুণ- বৰষুণ ৰ'দ বৰষুণ ৰ'দ হৈ আছে পুৰা। সেইবাবে। বাকী ইমান চাব লগা নাই। এইটো কমি যাব এণ্টিবায়টিক খাব লাগিব এণ্টিবায়টিক খোৱা নাই এতিয়া লৈকে এণ্টিবায়টিক খালে গাটো কম জুৰি কৰি দিয়ে যে
অ খাবা এণ্টিবায়টিক চেন্টি নহলে আজিকালি জ্বৰ ভালে নাপায় ন
উম নাই কমি গৈছে এতিয়া খালি মূৰৰ বিষটো আছে অলপ মোৰতো টেং টেঙাই আছে শুই আছিলোঁ যে গো গোটেই দিন সেইকাৰণে নেকি মোৰটো অলপ ভাৰী ভাৰী লাগিছে
অ অকমান ওলোৱা ওলাই কিনে খোজ তোজ কাঢ়া ভাল লাগিব
নাই খোজ কাঢ়িয়েই আহিলোঁ অ অলপ আগতে
অ তোমাৰ বন্ধুসকলে চাব অহা নাই নেকি তোমাক
মই বন্ধুক কোৱাই নাই এতিয়ালৈকে
কিয়
উম ব্যস্ত হৈ আছে সেইকাৰণে মই একো কোৱা নাই সব বন্ধুকে সব কথা ন নকওঁ মানে জীৱন পাৰোঁ অলপ লুকুৱাই ৰখাতোৱে ভাল পাওঁ
সিহঁতৰ চোন বেমাৰ হ'লে তুমি চোন যোৱা
যাওঁ সিহঁতে কয় মোক মই নকও এইটো মোৰ ভূল হয়
উম ক'ব লাগে
এজনক ক'লো সি গাঁৱত আছে মানে গাঁৱত গৈছে তাকে অ
অ হুম
এৰাতি ৰন্ধা বঢ়াৰ কাৰণে কোৱা তুমি কোৱা
অ আজি পঢ়িবানে নপঢ়া
পঢ়িম পঢ়িম কালিতো স্কিপ এ হ'ল কালি মানে কি কম চকু মেলিব পৰা নাই বিষতে সেইকাৰণে থৈ দিলো আজি পঢ়িব লাগিব
অ
মানে মোবাইলৰ ফালে চাই থাকিলে আৰু চকুতো বেছি বিষাই ছিলে সেইকাৰণে
উম বেছি চাবাচোন যিদিনা গোটেই দিন শুই শুই মোবাইল চোৱা হয় নহয়
উম
একদম মাথাৰ বিষ তুমি চকু টোকু কেনেক ক'বা লাগি থাকে
হয় মোৰ বেছি মোবাইল চোৱাৰ কাৰণে নহয় ৰ'দত যোৱা কাৰণে হৈছিলে ৰ'দত গৈছিলোঁ যে পুৰা মানে ৰ'দত যোৱামান দুদিন আগৰ পৰাই মোৰ লাগি আছিলে অলপ, অলপ সেইদিনাখনৰ পৰা ৰ'দত গোটেই দিন ঘূৰি দিলো সেইবাবে
মাজতে এদিন মই গোটেইদিন শুই আছিলোঁ যে মানে কেনেকুৱা যে লাগি আছিল মোৰ ক'বই পাৰা নাই! বেছি শুই থাকিব নালাগে! গা চা ভাল নালাগে শুই থাকি
উম, উম যিমান পাৰা অলপ বাহিৰে চাহিৰে ফুৰিব লাগে!
উম, অলপ এক্টিভিটি বিলাক কৰিব লাগে ন
এক্টিভিটি বিলাক কৰিব লাগে! অ' আমাৰ বডীবিলাক একদম মানে বন্ধ হৈ গৈছে! একো নকৰোঁতে নকৰোঁতে, আগতে খেলা ধূলা কৰিছিলোঁ, যিয়ে নহওক দৌৰা দৌৰি কৰিছ বডীটো অলপ এক্টিভ আছিলে, উম।
জাম্পিং কৰাটো ভাল হয়।
হয়।
আজিকালি ল'ৰা ছোৱালী ধৰা, এইয়া ৰাতিপুৱা হয়, হোৱাৰ লগে, লগে ইচ কুলত গুচি যায়, স্কুলৰ পৰা আহে আহি অলপ ভাত চাত খায়, খাই ৰেষ্ট তেষ্ট লয়, মোবাইলেই চাই, মোবাইল চোবাইল চাই আকৌ টিউচনত যায়, টিউচনৰ পৰা আহে, আকৌ পঢ়াৰ সময় হৈ যেনেকা আজি কালি ল'ৰা ছোৱালীবিলাক ধৰা, খেলা ধূলা কৰাত সময়েই নাপায়।
উম। সেই
আৰু যিখিনি সময় অকমান ফ্ৰী থাকে, মোবাইলেই চাই আজিকালি লৰা ছোৱালী। খেল কি বস্তু বুজিয়েই নাপায়।
উম।
আমি তাকো অকমান পাইছিলোঁ, খেলা ধূলা
না, আমিতো বহুত পাইছোঁ খেলা ধূলা, আমি সৰু থাকোতে মোবাইলেই পোৱা নাই।
মানে আমাৰ ধৰা, যিবিলাক আমাৰ মা দেউতা সকলৰ যিমান পাইছে, তাতছে অলপ কম পাইছোঁ আমি, আমাৰ সময়ত টিভি আছিলে ধৰা, টিভি চাইছোঁ আমি বহুত, স্কুলৰ পৰা আহিয়েই টিভি চাইছোঁ।
উম।
আমাৰ মা দেউতাহঁতে টিভি চিভি চোৱা নাই, সিহঁতে আহি কেনে খেলিছে। আৰু আমি অকমান টিভি চিভি পাইছোঁ মানে খেলিছোঁ অ', টিভিও পাইছোঁ।
উম।
আমাৰ, আমি সৰু থাকোঁতে ধৰা মোবাইল চোবাইল ইমান নাছিলেই, আছিলে এই প্রি পেইড
উম, ঠিক কৈছা। মইতো সৰু থাকোঁতে মোবাইলৰ নামত খালী, এইটো এটা সাপ গেম আছিলে যে। সেই সাপ গেমটোহে পাইছিলোঁ।
মোৰো দেউতাৰ মানে হেৰি নকিয়া মোবাইল যে আছিল, নকিয়া মোবাইল এটা আছিল তাত। তে, আ হেৰি লগাই লৈ আহে, চিনেমাবিলাক ভৰাই লৈ আহে। গান ভৰাই লৈ আহে, মই শুই, শুই সেইবিলাকে চাই থাকোঁ। পিছত আকৌ, সাপৰ গেম এটা আছিলে, সাপৰ গেমটো খেলি থাকোঁ।
হয়, মানে একদম ফাৰ্ষ্টতে সাপৰ গেমটো পাইছোঁ, পিছত লাহে, লাহে আৰু বহুত কেইটা গেম পাইছোঁ। এটা গেম আছিলে ফুটবল থাকে, এনেকে ঠেলিয়াই ঠেলিয়াই লৈ যাব লাগে, জঁপিয়াই, জঁপিয়াই। কাটাত পৰিলে মৰি যায়, পিছত লাহে, লাহে বহুত পালোঁ। ধৰা, ছয় সাত বছৰ বয়স হোৱা লগত, পিছত বহুত পাই গৈছোঁ। স্ক্রীণ টাচ্চে ওলাই গৈছে।
উম, নাই, আমি ছয় সাত বছৰ যেতিয়া আছিলোঁ, তেতিয়ালৈ ইমান ওলোৱা নাই।
হম।
দেৰিকে ওলাইছে, ধৰা ফাইভ ছিক্স মানত ওলাইছে চাগে। আগতে ওলাইছে, ধনী মানুহৰ ঘৰততো তাৰ আগৰ পৰাই আছে। ত' আমি ধৰা, আমাৰ অলপ দেৰিকেই আহিছে। মই যেতিয়া ছেভেনত পাছিলোঁ তেতিয়া মোৰ দেউতাই মানে এটা স্কিন টাইচ মবাইল আনিছ আৰু মই আৰু মোৰ ভণ্টি কি মানে কিমান যে মানে হেৰি হৈছিলোঁ হেপী হৈছিলোঁ। ৱাও হেৰি তাৰপিছত আমি তাতে চৈধ্য টকাৰ নেট ভৰাও। ভৰাই কেনে কি চুনাও। কি নাচাও মানে পোৰা, মানে বহুত হেপী হৈ গৈছিলোঁ।
উম, আমাৰ ঘৰত যেতিয়া ফার্ষ্টচ স্ক্ৰীন টাইছ ম'বাইল আনিছিলে, মই ইন্টাৰনেট চলাই দিছিলোঁ, ইনকামিং কলত পইচা দি গোটেই পইচা কাটি লৈ গৈছিলে। পিছত পিছতে গম পাইছোঁ যে নেট ভৰাব লাগে এক্স ট্ৰাকে এইটো যে এনেকে টি টিকেট দিয়ে টিকেটটো এনেকে স্ক্ৰেচ কৰিব লাগে, তাৰপিছত সোমাব লাগে, সেইটো বেলেগে অনুভৱ আছিলে।
উম, টিকেট এটা দিয়ে দচটা নাম্বাৰ থাক
দছটা নম্বৰ থাকে উম, উম।
মানে তোমাৰ যদি পাৱাৰ পাৱাৰ কাট ভৰোৱা থাকে।
উম।
তেতিয়াহে মানে তুমি হেৰি কৰিব পাৰিবা, বহুত সময় কথা পাৱাৰ কাৰ্ড ভৰা নাথাকিলে দচ টকা বেছি টাইম নাজ নালাগে।
হয় হয়। হয়। নাই এইবিলাক মই মই কি কৰিছিলোঁ এইবিলাক যে কাৰ্ড বিলাক যে দিয়ে। এবাৰ ট্ৰাই কৰো কৰি কিনে আৰু এবাৰ এটা নাম্বাৰ চেঞ্জ কৰি কিনে আকো মাৰো, চাও যে নহয়। বহুত চেষ্টা কৰিছো হ'লো যে এটা উম, নাম্বাৰে দে আৰু এটা কৰিম নাই নহয়, সেইটো নাম্বাৰত যোনটো নাম্বাৰ দিওঁ সেইটো নাম্বাৰতে সোমাই।
আমাৰ সময় হৈ গ'ল নেকি? অ', অ', থাকা।